অ শুনা পাইছেনে আপুনি
হেল্ল'
হেল্ল'
অ নমস্কাৰ
নমস্কাৰ নমস্কাৰ
কি কৰি আছে মোৰো খবৰ ভালেই হক অ মই অলপ মানে অলপ সেনেকাই অলপ বহি আছিলো অলপ খোজকাঢ়ি আছো মোৰ খবৰ ভালেই দিয়ক অপোনাৰ ভালনে
মোৰো ভাল
অ পিছত
হয়
আজি কি কৰিলে কি নাই কৰা এনে আজি দিনটো কেনেকে গ'ল আপোনাৰ
মোৰতো দিনটো ভালে গ'ল একদম পুৱাই উঠি কেনে মই অলপ মৰ্ণিং ৱাক কৰিলোঁ তাৰপিছত এক্সাচাইজো কৰোঁ কৰিলোঁ আৰু চাহ তাহ খালোঁ আৰু ভাতো খালোঁ অলপ লগতে
হয় হয় ময়ো ময়ো এই ৰাতিপুৱা উঠি কিনে অলপ এক্সাচাইজ কৰিছোঁ অলপ মৰ্ণিং ৱাকত গলোঁ - আমাৰ ইয়াৰ ওচৰৰে এটা মানে সংস্থাপনত আমি যাওঁ - তাতে গ'লো মৰ্ণিং ৱাক অলপ কৰিলোঁ অলপ মানুহৰ ৰাস্তাতলো মানুহৰ লগত কথা- কথা পাতিলোঁ অলপ পাতি চাতি ঘৰত আহি- কেনে আৰু ধুনীয়াকে পাহ পৰিষ্কাৰ হৈ কেনে গা পা ধুলো ধুই কেনে অলপ এ- আপোনাৰ হেৰি চাহ খালোঁ -
হয়-
সেইটো আৰু-
আৰু আপুনি কৈছিল আপুনি জাৰ্ণি কৰি ভাল পায়- হয় আপুনি এতিয়ালৈকে ক'ত ক'ত জাৰ্ণি কৰিলে-
এইটো একদম আপুনি ঠিক কথা কৈছে মই জাৰ্নি কৰি বহুত ভাল পাওঁ মই এতিয়ালৈকে- আপোনাৰ কৰিছোঁ ছাৰ জাৰ্ণি মই- গৈছোঁ - আপোনাৰ হেৰি গলোঁ কি কয় অৰুণাচল গৈছোঁ - টাৱাং গৈছো পাহাৰীয়া জোগা ন ভাল লাগে এনেকুৱা জাগাত গৈছোঁ - আহ-
আৰু আপুনি কোনটো ঠাইততো ভাল দেখা পাইছে যেন আপুনি- জাৰ্ণিৰ মাজত-
জাৰ্ণিৰ মাজত তেনেকে বহুত জাৰ্ণি কৰিছোঁ কিন্তু চবচে ভাল ঠাই মই যদি ক- হ'বলৈ বিচাৰোঁ - ঠাণ্ডাৰ ভিতৰত মোক এই অৰুণাচলে ভাল লাগিছে-
অ আৰু আপুনি ক'ব পাৰিব নেকি জাৰ্ণিৰ মাজত- কিবা নতুন এক্স- এক্সপিৰিয়েন্ঞ্চ বা জানিব পৰা কিবা নজনা বস্তু জানিব পাৰিছে নেকি?
অ- জাৰ্নিৰ মাজত মই বিশেষকে এটা বহুত ভাল অনুভৱ কৰিছোঁ - যেতিয়া মই জাৰ্ণি কৰি যেতিয়া মই গৈ আছিলোঁ - তেতিয়া মই দেখিছোঁ যে- যেতিয়া আমি জাৰ্ণি কৰি যেতিয়া গাড়ীৰ পৰা যাওঁ তেতিয়া- থখো যে যেতিয়া আমি গৈ থাকোঁ গছ বিলাক যে থাকে- আমনি যদি দি - য়া গাড়ীতো আগবাঢ়ি যাওঁতে যা য গছ বিলাক থাকে ন সেইবিলাক পিছুৱাই যায়-
হয়-
সেইবিলাক যেতিয়া পিছুৱাই যাই যে এইটো অলপ সৰু পোৱালিৰ নিচিনাই হ'ল কিন্তু- মই সেইটো চাই বহুত ভাল পাওঁ সেইটো চাই মই বহুত- ভাল পাওঁ মানে ধৰি লওক এইটো গছ মই যেনেকৈ গৈ আছোঁ গছ বিলাক পিছুৱাই গৈ আছে- আকৌ আৰু কি কি দেখিছোঁ - আকৌ আৰু কি কি দেখিছোঁ ধৰি লওক আপোনাৰ এ উ যেনে- চৰাই চিৰিকটি আকৌ পৰিৱেশটো কেনেকুৱা ধুনীয়া- আকৌ দেখিছোঁ বহুত কিবা কিবি সেনেকা এনেকা- এটা বস্তু বুলি দেখা নাই যে জাৰ্নিত গৈ কিনে মানে এটা বস্তুৰে অভিজ্ঞতা কৰিছোঁ বিশেষ- উ
হয় ভালে- আৰু আপুনি ক'ত ক'ত জানি কৰিব বিচাৰিছে- নতুনকৈ-
মই এতিয়াতো বৰ্তমান বিচাৰোঁ যে মই আপোনাৰ- চিমলা নিচিনা জোগাতটো যাওঁ চিমলাও জোগাটো ঠাণ্ডা জেগা হয়-
হয়-
চিমলা জোগাটোও বিৰাট ভাল-
হয়-
মানে তাতে ইমান গৰম নাই ঠাণ্ডা জোগাতো
হয় আ আ জানিব। চে ভ এইটো বিশেষ কাৰণ
ইয়াৰ বিশেষ কাৰণ হ'ল মানে কি ঠাণ্ডা জাগাত মানে ফুৰি কেনে সেইকাৰণে ভাল লাগে যে মানে কি ধৰি লওক ঠাণ্ডা জোগাত মানে কি হয় চব বস্তু মানে একদম শান্তি সুস্থ থাকে। হয় নে নাই আৰু গৰম মানে গৰম জোগা থিকনে ভাল লাগে গৰমটোৰ মানে এটা অশান্তি ভাৱ লাগি থাকে। গৰম গৰম লাগি থাকে মানে কাপোৰ একদম মানে ধৰি লওক লাইট কাপোৰ পিন্ধিবলৈ লাগে কিন্তু ঠাণ্ডা দিনত একদম টিপ টপ কাপোৰ পোচাক বোৰ আমি পিন্ধো নে নহয় মোৰ যাই হাত মো যায় একদম বঢ়িয়া কৰি লং পেণ্ট জিনন্ চব বস্তু পিন্ধি থাকে একদম টিপ টপ হৈ থাকে সেইকাৰণে ঠাণ্ডা জাগাতটো বেছি ভাল লাগে আৰু আপোনাৰ আপুনি জাৰ্ণি কৰি ভাল পায় নে নাপায়
ভাল পাওঁ মইয়ো এতিয়ালৈকে মই অসমৰে ওচৰ ওচৰ আমাৰ ওচৰত মানে ফুৰিছোঁ বেছি আৰু সফালে আমাৰ অসমৰ বাহিৰ যে ইণ্ডিয়াৰ বাহিৰ মানে ভূটানতো গৈছোঁ আৰু এইফালে মেঘালয় শ্বিলঙত ইফালে গছুঁ
হয় হয়। কেনেকাে লাগিছে আপুনি তাত আৰু আপোনাৰ অভিজ্ঞতা
জ আমি যেতিয়া গৈছো ভূটানত আন তাৰ পাহাৰ তাৰ নদী চিনাৰীগিলা বহুত ভাল মানে তাতে আৰু ত মানুহগিলাও বহুত ভাল আৰু এটা কথা মানিব লাগিব। তেখেত লগৰ ঘৰ বহুত আপগ্ৰেড বহুত চাফা মানে মানে ঘৰৰ ডিজাইনটো চালি মানে আপুনি তাত তাক মানে ৱও কৰি কৰিব লাগিবয়ে এনেকুৱা
হয় হয়।
যেনেকুৱা ষ্টাইলত যেনেকুৱা কালাৰ দ সেইটো মানে বহুত
অ মনে এন ত সিহতে নিজৰ মানে ৰাজ্যতো বহুত পা পৰিষ্কাৰকে থৈছে বহুত মানে ধৰি লওক মানে ক'ব গলে মানে বহুত মেইনটেইন কৰি থৈছে জটো গম পাইছো এনেকা জেগাত মানে যাবলৈ মোৰ বহুতে বিশেষকে জাৰ্ণিত যাওঁতে মানে কি ধৰি লওক। অ মই গৈ আছো মোক আকৌ কিবা কিবি খাবলৈও লাগে। জাৰ্নিত গ'লে স খুদা মোকো যাব নোৱাৰো জাৰ্নিত গ'লে মই ধৰি লও কিবা এটা চিপছ লৈ লওঁ কুল ড্ৰিংক লৈ লওঁ হয়নে নাই? বাদাম এনেকে কিবা কিবি আহে নহয় সেইবিলাক লৈ লওঁ বাদাম চাদাম কল্ড ড্ৰিংক চিপ চকলেট এইবিলাক লৈ ল আৰু জাৰ্নি যেতিয়া কৰি থাকো। গান অলপ লগাই লওঁ গান লগাই লগাই শুনি শুনি গৈ থাকে আৰু কিবা খাব। মন গলে চিপছকে খালো বোলো চকলেটকে খালো।
হয়।
উম উ হয়নেে নহয় উম চানাকে খালো বুটুকে খালো বাৰামুকে খালো হে ক নে কিবা কিবি খাই খাই যাবলৈ আৰু ভাল লাগে জাৰ্নিত বিশেষকে
হয় হয়
আৰু যেতিয়া জাৰ্ণি কৰিছিল। ছিলো তেতিয়া মানে গাড়ীত ধৰি লওক আৰু মানুহ বিলাক মানে হেৰি বিলাক থাকে গাড়ীত যেতিয়া আৰু বেলেগ মানুহো জাৰ্ণি কৰে বেলেগ মানুহতো ফুৰিবলৈ যায় সিহেনতেও বহুত ভাল মানুহ আছিলে? সন্তে বিশেষকে ইমান ধুনীয়াকে ৱেলকাম কৰিছে? আৰু মানে একো বস্তুৰ মানে অসুবিধা দিয়া নাই। বহুত ভালকে কথা পাতিছে পানী যদি নাথাকিলে পানী দিব স অল পানী আমাৰ সিহতৰ পৰা পানী দি দিব কিবা যদি খোৱা বস্তু মন জিললে মোৰ তাত নাথাকিলে তেন্তে অলপ খোৱা বস্তু দি দিয়ে মানে বহুত ভাল পাইছো আৰু মানুহ বিলাক আৰু যোন জাগাত গৈছ। অৰুণাচল এ ধৰি লওক এটা মানেচ হোটেলত গৈছো। কিবা এটা খাবৰ কাৰণে তাতো পৰিৱেশ বহুত ভাল আছিলে পৰিৱেশটো মানে একদম বহুত ধুনীয়া আৰু মানুহ বিলাক বহুত ভাল। মানে বহুত ধুনীয়াকে ৱেলকাম কৰে। সিহঁতৰ মানে এ পা পৰিস্কাৰতো আছিলেই সিহঁতৰ জোগাত এইবিলাক জেগাতো অলপ পা পৰিসকাৰ থাকে। ই আৰু ধৰি লকে মানুহ বিলাকো বহুত ভাল আছিলে।
হয়।
সেইটোও ভাল লাগিছে আৰু তাতে চিনাৰী বিলাক ধৰি লওক পাহাৰ এই অৰুণাচল জোগাতোতো ধৰি লওক পাহাৰ চাহাৰ নাই বেছি টাৱাং চাৱাং জাগাত পাহাৰ চাহাৰ বেছি আৰু মই যেতিয়া -যেতিয়া গৈছিলো সেই সময়ত পুৰা বৰফ পৰি আছিলে
হয়
হয় বহুত ভাল লাগিছিলে চিনাৰীটো বৰফতে অলপ খেলিছো তাতে ধৰি ল তাতে বহুত ভাল লাগিছে গৈ কিনে আৰু মানুহ বিলাকো বহুত ভাল। বহুত ভালকে ব্যৱহাৰ পাতি বহুত ভালকে ব্যৱহাৰ কৰিছে আৰু বস্তু বিলাকত দাম বিলাকো কম- কম আছিলে তাত
আৰু আমি জাৰ্ণি কৰি কেনে এ গম পাওঁ যে বুজি পাও এ মানে আমি যত জগাও জোগাত যাওঁ সেই জোগাত মানে তাহাৰ খোৱা দোৱা ড্ৰেছ পিন্ধা আৰু ঘৰ কিবা- কিবি চব মানে আমাৰ লগতটো ছেম নহয় হয়নে? চব বেলেগ হৈ যায় এৰ সেইগিলা আমি বস্তু বিলাক জানিবলে পাওঁ আৰু সেইটোে মানে বহুত ভাল এক্সপ্ৰিয়েন মানে
উম এটা জাগাৰ এটা জাগা যেনেকে আমি ফুৰিব যাওঁ এইটো জোগাৰ মানে সেইটো জাগাৰ বোলে বো চিনাৰিটো বা পাহাৰে সেইটো জাগাক মানে মহান নবনায়। সেইটো জাগাৰ পৰিৱেশ প্ৰতি স্থিতি মানুহৰ ব্যৱহাৰ মানুহৰ আচৰণ মানুহৰ কথা ভাব বিচাৰেও সেই জেগা বহুত ভাল বনাই জ আজি এনেকা চিটিত গৈছো এনেকা জাগাত ফুৰিব গৈছো তাতে জাগগাতো বহুত ধুনীয়া কিন্তু তাতে মানুহৰ ব্যয়হাৰ আছে চৰণটো ভাল নহয়। হ ন নহ তাতে ৱেলকামিং নহয়লে সেই জাগগাটোত গৈ আৰু মই কম নেকি যে ভাল লাগিছে বুলি কেতিয়াও নক'ম সেই জেগাটোত যদি মই যাওঁ তাতে মানুহৰ আচৰণ ব্যৱহাৰ ভাৱ বিচাৰ যদি ভাল হয় মানুহৰ দুটা সহায় কৰেই সেই জেগাটো ভাল লৈ লাগে কমি ধুনীয়া নহওক কিয় কিন্তু তাতে মানুহৰ যে আচাৰ ব্যৱহাৰটো পাম মানুহৰ পৰা যে সেই অলপ প্ৰেমটো পাম সেই ভাল পোৱা মৰমটো যে পাম সেই বস্তুটোৱে ডাঙৰ কৰে সেই জাগাটো হয় ন নহয়
হয়',
সেইটোয়ে যেতিয়া গৈছোঁ সেইবিলাক বহুত ভাল লাগিছে আৰু তাহতৰ এটা নিজৰ মানে অ', ধৰি লওক এ পাক পোছাক আছে সিহঁতৰ নিজৰ এটা মানে কাপ কাপোৰ আছে যোনটো হেনতৰ মানে ইতিহাসত হেনতৰ মানে যোনটো ইতিহাসত হেনতে পিন্ধি আহিছিলে যোনটো হেনতৰ মানে ক'ব গ গ'লে বুৰঞ্জী ইতিহাসত হেনতৰ আছিলে সেইবিলাক সাৰ পোছাক মই চালো তাতে বহুত ভাল লাগিলে সেইবিলাকৰো অভিজ্ঞতা হ'ল মোৰ গতিকে মানে কি, জাৰ্ণি বস্তুতটো কৰিবই লাগে সবকে কৰিব লাগে আমি ক'ৰবাত যদি ফুৰিব যাওঁ, আমি সেই জোগাৰ পৰা, আমি কি শিকিলোঁ? কি শিকি আহিলোঁ কি নতুন বস্তু জানিব বিচাৰিছোঁ, সেইটো দৰকাৰী? উম',
হয়, এতিয়া আমাৰ টাইম শেষ অ হৈছে থেংক ইউ।
হোক দিয়ক দেই ভাল লাগিল আপোনাৰ লগত কথা পাতি। আহ',